আছা চুনু হেল্ল'। অ' চিক'
কৈছিলে, স্কালাৰ হপিটেলটো চোৱা নাই তই? এই ৰাস্তাৰ যে ইপিনে আছে যে। কি কয়? গম পালি না? তাতে। উৰাই দিছিলো মাজতে অৰুণাচল চৰুণাচল গৈছিলি নেকি তই
অ গৈছিলো মই স্কুটি লৈ যাওঁগে
কি ক
অ ইয়াৰ পা ইয়া ইয়া পা চলাই গৈছো পুৰা দিৰাকলৈ কে আহোতেও দিৰাকৰ পা আহিছো চিধা গৰৈমাৰিলকে
ওপৰ পৰা আহিবলেতো একো প্ৰব্লেমে নাথাকে এৰি দেখ খালি স্কুটি অফ কৰি নিজে নিজে আহি যায়
আ নক যি কষ্ট কণ্ট্ৰল নাথাকে স্কুটিৰ
কনট্ৰল নাথাকে লেকিন ষ্টাৰ্টটো কৰিব দৰকাৰে নাই ন স্কুটি
উ তই নোৱাৰ তেনেকে ষ্টাৰ্ট অফ কৰিলে যে কনট্ৰল নাই গুচি যায় শ্লিপ মাৰি দিয়ে
কি ক
অ সেইটো ট্ৰাই কৰিব গ'লে চিধা পাহাৰৰ পৰা তলত
মই মই যেতিয়া আহিছিলো
উম আৰু শুনা যাওঁতে ঠিকেই গ'ল যাওঁতেতো ধুনীয়াকে গ'ল বুইছা
উম
তাৰপিছত আহোতে তোৰ ধৰ সন্ধিয়া মানে ওলালো ন সন্ধিয়া মানে আবিলিয়ে ওলালো ন প তাৰপিছত আহোতেতো এই কে দূৰ কিবা এটা টাইমটো টো মনত নাই হা তেনেকে আহিলো ঠিকে আছে লাহে লাহেকে আহিলো আধা বাত আধা বাট নাপা আধা ৰাস্তাও চোৱা নাই মানে আধা আধা ক গৈছে
মানে ইয়াৰ পৰা ভাব কি ভালুপুং গেটলৈকেও পোৱা নাই
নাই নাই তাৰ পিছত কি হ'ল পুৰা আন্ধাৰ হৈ গ'ল নহয় বৰষুণ দি আহিলে কুঁৱলী
ক'লা বাদল
কলা নহয় বগা মানে পাহাৰ না পুৰা মানে ডাৱৰে ঢাকা বগা তাৰ মানে ৰাস্তা ইমান সিপাৰত কিমান গাড়ী ৰাস্তাত ৰখি গ'ল মানে মানে আগফালে একো নেদেখে যে কেনেকে যাব তাতে মোৰ স্কুটি মানে লাইটটো ইমান ভাল নাছিলে
অ অ
তাৰপাছত কি কৰিছো বই বলেৰো পিকাপ এখন আছে নহয়
বলেৰো পিক আপ অ
বলেৰো পিক আপ এখন গৈ আছে ফ্লেছ মাৰি মাৰি আমাৰ যিমান বাইক স্কুটি আছে চব সেইখনৰ পিচ মানে সেইখন যদি আগবাঢ়ি গুচি গল তেন্তে আমি ৰাস্তা হব দে হয় কিমান সিপাৰে এনেকুৱা অৱস্থা মানে তাৰ পিছত তাৰ পিছে পিছে গ'লো তাৰছত আহিলে সেই তামাং পালোগে।
টাৱাং।
এই নহয় নহয় টানাল এটা আছে তাত তোৰ মাজ ৰাস্তাত। এ নহয় তাৰ আগতো আছে আৰু এটা।
অ', চেঁচাৰ চেঁচা ইয়াৰ পৰা যাওঁতে তই চেঁচাৰ লগে তই এটা টেনেল পইণ্ট চোৱা নাই।
তেনেল তেনেকে মোৰ লোকেশচন মনত নাই মানে। কিন্তু মানে সেই টানাল আমিটো তেতিয়া তিনিখন স্কুটি গৈছিলো
তিনিখন স্কুটি ছটা মানুহ থাকিলি নে তাত
অ তিনিখন নহয় দুখন স্কুটি।
অঁ থাকিলি নে।
অ তাতে তোৰ হোম ষ্টেলৈ থা হ'ল যখোনি মানে জেগাত গ'লো তাৰপা আকৌ ধিৰাঙনি কি কয় উ ফ্লাৱাৰ চাব গলো তাৰপিছত। মণশ্ৰী গ'লো মনেশ্ৰী দুখন গ'লো
এ ষ্টে মানে হোম ষ্টেত কিমান লয় ভাড়া ছাৰা।
দুজন পোন্ধৰশ টকাকে ল'লে ভাড়া সেইবোৰ।
এক দিনৰ এ চি ৰুম নেকি? এ চিটো তাত কামেই দৰকাৰ নাই। উম।
জাগোনৰ পিনে ভিউটো বৰ ধুনীয়া হোমষ্টে যোনটো পা লৈছে নহ পাহাৰৰ ওপৰত মনে তাৰ পৰা মানে তিনতলীয়া বিল্ডিং কি বঢ়িয়া ভিউ মানে সেই কিবা সোমাই
সন্ধিয়া মানে এতিয়াতো তাত গৈ লাভ নাই ন।
এতিয়া গ'লেতো এতিয়া বানপানীতো বানপানী ঠাণ্ডা অ হৈ গ'ল ছয় সাত মাহ হ'ল নেকি।
উম এতিয়া গৈ লাভ নাই গ'লে নহ একেবাৰে যাব লাগে জানুৱাৰী মানত।
কিন্তু সেই গলে আৰু ঘূৰিলেও তাৰপা যে ৰাতিপুৱাই ৰাতিপুৱাই ঘূৰিব লাগে আৰু আহোঁতে এনেকুৱা অৱস্থা হল পাহাৰ ভাঙি পৰি গল নাই। মানে আমাৰ সন্ধিয়া নহলে হয়। মানে সন্ধিয়া হোৱাৰ কাৰণ দুটা অ' সন্ধিয়া মানে আমি ধৰ মৰ্ণিং টাইমত ওলাইছিলোঁ হা আহ ৰাতি বাৰটা বজাত এতিয়া মানে ৰাতিপুৱা মানে তোৰ দছটা এঘাৰটা মানত ওলাইছিলে।
অ'।
ৰাতি বাৰটা বজাত পাইছোঁ হা বাৰটা বজাত। এই ৰাস্তাত আধা ৰাস্তা আহিলো তাৰ পৰা দেখিলোঁ পাহাৰ খহি পৰিলে, তাৰ পিছত ৰাস্তা ব্লক। তাৰ পিছত সেইখিনি খান্দিলে সেইটো খান্দি মানে সেইটোতে গ'ল দুঘণ্টামান তাতে ৰখিলো।
উম!
তাৰ পিছত সেইটো খান্দি আকৌ আগবাঢ়ি গলোঁ আগত আকৌ পাহাৰ ভাঙি পৰিলে আকৌ তাত ৰখিলো।
তাৰপিছত তাত ৰখি, তাৰ পিছতো খাবলৈ হোটেলত সোমালোঁ। হোটেলখন সোমাই পাৰ হৈছো আকৌ আগত পাহাৰ ভাঙি পৰিলে।
কি ক।
অ' সেই তেনেকে ৰখি ৰখি ৰাতি বাৰটা বাজিছে আহোঁতে।
কি ইমান পাহাৰ ভাঙে নে তাত।
এ মানে তোৰ ভয়ে মানে আছে তই গৈ থাকিবি আকৌ হয় ৰাতি সময়ত আহি আছো আহিছো মানে বৰষুণ এনেকুৱা ন চব ডাঙৰ ডাঙৰ পাত্ৰ পাহাৰ পৰা পৰি গৈছে ভাগ্য ভাল যে বাচি গ'লো সেইদিনাখন। এনেকুৱা ৰাস্তা বহুত মানে স্কুট স্কুটি লৈ গ'লে বহুত ৰিক্স।
অ চাৰি জেগাটো ৰিক্স সেইটা পাহাৰ চাৰি জেগাটো পৰিলে চেপটা হৈ যাব।
অ', চাৰি চাকাতো ৰিক্সা আছে কিন্তু। গ'লে দিনতে
ঘায়ল চায়ল হৈছে নে? পাহাৰ তিনিটা পৰিছে ভাঙি।
নাই তেনেকুৱা হোৱা নাই মানে, তাত অলৰেডি মানে এটা পুলিচ আৰু হেৰি আহি পাই গৈছে জেগাত একদম জে চি বি, চে চি বি লৈ।
উমম নহয় নহয় এনেই এতিয়া চা হা এতিয়া তই যদি গৈ আছ, ঘপকে যদি পৰি যায় তেতিয়া?
তেতিয়াতো কৰিবলে একো নাই আও।
তেতিয়াতো মানুহ গে গ'ল।
কিন্তু মজা লাগিলে, সেইটো ৰাস্তাত যে স্কুটি চলাই কি বঢ়িয়া লাগে মানে।
ভাল লাগে এইটো ৰাস্তাত আৰু টাৰ্ণিং কেইটা ল'বলে আৰু মজা।
একো দেখা নাপাওঁ, কি বঢ়িয়া ভিও কৈচো না।
কিমানৰ তেল জ্বলিলে এইপিনে আপ ডাউন? এজন এটা স্কুটিত?
ফুল টেংকী ফুল টেংকী ফুল‌ টংকী কে তিনিবাৰ।
কি ক? তিনিবাৰ পোন্ধৰশ পোন্ধৰশ টকাৰ তেল। আপ ডাউন কি ক টাৱাং পাৰ কৰি দিছিলি নি?
টাৱাং নাই তোৰ দিৰাং দিয়াৰ অলপ আগলে
ডিৰাঙত অলপ আগলে, তইত' এনেই ডিৰাঙতে ষ্টে কৰিছ?
অ', অ'।
দিৰাঙত ষ্টে কৰি অলপ আগত গলি ফুৰিবলে।
উম,।
আতছা আ ঠিকেই আছে, মোকো যাব লাগিব একদিন আৰু ক। কি কৰি আছ, কি নাই কিবা কাম চাম খুজিলি নাই? কিবা জব চব এপলাই কৰিছে নাই এতিয়া জব চব এপ্লাই কৰিব পাৰত'।
এ জব কৰিব মন নাই, বিজনেচ মেনহে বনিব মন আছে।
বিজনেচ কৰিবলেতো পইচা লাগে না। এইটোকে আৰে। তেতিয়া সম গভৰমেন্ট জব কৰিলো গমাৰমেন্ট জব কৰিব মন নাই নেকি?
উহু
কিয় কি কি প্ৰব্লেম কি আছে তাত কোৱা চোন?
মোৰ নাই একো জব কৰিবই মন নাই, মই বিজনেচ মেন ঘৰতে থাকি কিবা এটা কৰিব
অঁ, ঘৰতে থাকি মানে মানে নাইন টু ফাইভ ফাচিব মন নাই আৰু।
অহা।
হে হে মোৰো একেই হৈ আছে মানে কি কৰো মোঠা ডাল বেয়া হৈ আছে। এতিয়া বাইকৰ কিস্তি সিদিনা এবাৰতো ৰাজু দাও কৈ দিলে দিব নোৱাৰিম। মাথা মাৰি আছো সেটো এতিয়া। চাৰে তিনি হাজাৰ কিস্ত আহিব, চাৰে তিনি হাজাৰ কিস্তি আহিব। মালিকে ক'লে দিব নোৱাৰিম শেষ। মাথা জাল বেয়া হৈ আছে‌ এতিয়া। হাজাৰ টকা এটা হাতত আছে সেইটোকে লৈ ফুৰি আছো।
থানা তইতো বাইক তইতো বাইক ললি হা।
উম।
তই জিঅ' মাৰ্ট ত সোমাই যা না।
বাইক ডাল বেয়া হৈ যাব বুজিলি।
কিয় বেয়া হ'ব?
জিঅ' মাৰ্টত মোৰ তাত এপ চেপ বনাই ললো ঠিক আছে, তাত গৈ কিবা কৰিব লাগে বোলে সেইটো আকৌ তাত গৈ লাইনত ৰখিব লাগিব। লাইনত ৰখিলে অৰ্ডাৰ আহিলে অৰ্ডাৰ লৈ যাব লাগিব, মই সুধিছিলো তো। বেটলাপাৰা, সি ক'লে মই ক'লো নহয় কৰাটো কৰি নিম তাত গৈ তাত গৈ তোৰ মেনেজাৰৰ লগত এইটো কৰি কিবা স্কেন কৰিব লাগিব, স্কেন কৰি এক্টিভ কৰিব লাগিব আইদি আইডিয়া টিপ কৰাৰ পিছত তোৰ যদি দশজন থিয় আছে। হা তই এতিয়া অৰ্ডাৰ লৈ গলি অৰ্ডাৰ লৈ দি আহিলি আগ তোৰ নাম্বাৰ দশত লাগি যাব। এতিয়া সেই ন জন যোৱাৰ পিছত আকৌ তোৰ অৰ্ডাৰ আহিব, এনেককা হয় বুজিলি। তেনেকা নহয় অৰ্ডাৰ দি আহিছ আকৌ লাগি গল, দি আহিছা হেনকা লাগি গল। এতিয়া জমেটো কেনেুৱা জমেটো অৰ্ডাৰ এটা দিলি লগে লগে লগতে বেলেগ এটাৰ অৰ্ডাৰ লাগিব।
অঁ, তোৰ যিটো তোৰ প্ৰফিট আছে সেইটো তোমাৰটো এতিয়া বাহন আছে টেনশ্যনে নাই।
টেনশ্যন নাই, তেলটো যে জ্বলে সেইটো টেনশ্যন তেলৰেতো মেইন টেনচ তেলৰ খৰচা কোনে দিব ভাই নিজে দিব লাগিব। কোনে টো কিমান খুজিবি ঘৰৰ পৰা হয় নাই। কিনি ললো বাই বাইক কিনাৰ পিছত যদি সেইটোয়ে হাতী পালিলে নহয় বুজিলি। হাতী পালিলে খুৱাবও লাগিব। দেই পলাটো টান কথা নহয় আনি লোৱাটো এই মথাটো বেয়া হৈ যায়। আৰু ক কি ভাবিছ এতিয়া আৰু? কি বিজনেছ কৰিবি, সেইটোৱে হা ছা নে কি?
তাকে ভাবি সেইটো এবাৰ কৰিব পাৰিলে মানে চেপেৰে
দে
মছটোতো এৰিমে।
পাঁচ হাজাৰ টকাৰ মাছ এৰিবি হৈ গ'ল, পাঁচ হাজাৰো নালাগে নেকি মাছ।
নাই ফিচাৰিটো মানে ফৰ্টি পাৰ্চেন্টহে হৈছে।
ফৰ্টি পাৰ্চেন্ট কি?
ফৰ্টি পাৰ্চেন্টহে আছে ফিচাৰীটো, আৰু মানে চিক্সটি পাৰ্চেন্ট বাকী আছে।
আচ্ছা, তহতো গাঁৱতো ভাল খিনি মাটি আছে ন।
উম, কিন্তু সেইটো ফিচাৰী মই মানে আহিছো বহুত মাছে এৰিলোঁ।
এৰিছ, আৰু মাছ এৰি পিছত মাছত লাভ আছে।
আছে বহুত আছে।
কি ক, মোৰ গাঁৱতটোতে পুখুৰী আছে বেছি নহয়, তোৰ মানে ভাপি কিমান অঁ আধা কথা মাটিত পুৰা পুখুৰী আছে হা। আধা কথাতকে অলপ বেছি তাত মানে মাছ এৰিব পাৰি আৰু। লে সেইটোে মেইনটেইনিং কৰিব লাগিব ন, ঐ যদি মোৰ তাত পুখুৰী আছে হা। পুখুৰীৰ ওপৰত মই চালি বিচাৰি পুখুৰীত মাছ এৰি দিলো। মাছ এৰাৰ পিছত, ওপৰত ব্ৰইলাৰ ফাৰ্ম খুলি দিলোঁ। মাছেতো ব্ৰইলাৰো গু খাই দিয়ে।
অঁ, আৰামত তোৰ এইফালেও চলি গ'ল, ইফালেও চলি গ'ল।
অঁ মই হেইটোৱে ভাবি আছিলো, ব্ৰইলাৰ ফাৰ্ম নহলে কিবা এটা তাৰো
এটা বস্তু যেতিয়া দুটা বস্তু, চা, তই এতিয়া ব্ৰইলাৰ দানা খুৱাব, পাছত দানা খুৱাব নালাগে।
নালাগে সেইটোৱে, বইনাক ধৰ ব্ৰইলাৰ বোলেে ব্ৰইলাৰত দানা খোৱালে মাছক দানা খাব নালাগে সেইটোৱে। অ', ডাঙৰো হ'ব পুতুককে ন' খালি খিচাবলে মোক উঠাব লাগিব, ফাৰ্মটো। তেতিয়াহে সিছাব পাৰিম, সেইটোৱে কৰিব লাগিব। সেইটোৱে কৰিব লাগিব। যাম গাঁৱত, নেক্সট মান্থ, নেক্সট মান্থ নহয়, দুমাহৰ পিছত যাম আৰু। এ, ঘৰ বনাব লাগে বোলে, এই মাটিত ঘৰ নবনালে ঘৰ নাহে নহয়, চৰকাৰী ঘৰ। এটা ঘৰ থাকিলে আহিব। খালী, খালী মাটি পৰি আছে, এপ্লাই কৰি থৈ দিছে। মা, মানুহে কৈ আছে কি ঘৰ বনোৱা, ঘৰ নবনালে ঘৰ নাহে।
অ', তই কিবা এটা দেখাব লাগিব মানে, টিং চিং লগাই।
অ', টিং-চিং লগাইও দেখাব লাগিব। সেইটোৱে, আমাৰতো আছে, খালী মাটি।
অ', বাঁহৰে, এটা বনাই আছে।
কি বনাম?
কেঁচা ঘৰ এটা বনাই ল', বেছি পইচা নায়ায় নহয়।
সেইটোৱে ন' মই ভাবিছো এটা খুটা গাড়ি, আহ তোৰ মানে এনেকে চাটাই, চাটাই যে থাকে, যে চাটাই। চটাই মানে বুজিছ, অ', চটাই বেৰা দি তাৰ ওপৰত লেফ লেপ মাৰে নহয় মাটিৰ, মাটিৰ লেপ। তোমাৰ এই, উম, এটা ৰুম এটা পাকঘৰ বনাই দিম, তাৰপিছত সেইটো, সেইটোকে কৰিব লাগিব। লাষ্ট অপচন।
অ', সেইটোৱে কৰি দিব পাৰা, ধুনীয়াকৈ।
সেইটোৱে কৰিম আৰু। নহ'লে ভাবি আছোঁ, বাহিৰত গুচি যাম পাঁচ বছৰৰ কাৰণে, নহ'লে ভাবি আছোঁ। কাম-চাম কৰিবলৈ, পাঁচ বছৰ পিছত আহিম, দেখা যাব আৰু।
ক'ত যাম বুলি ভাবিছােঁ।
বেংলোৰ।
বেংলোৰ, চবে বেংলোৰে থাকে যে কিয় বাৰু।
নাজানো মই অ', সেইটো মইও ভাবি আছোঁ। মোকোতো বেলেগে কৈ আছে। বেংগলোৰ যা, বেংগলৰত পইচা আছে, পইচা আছে।
অঁ, চবে আৰু বেংগলৰত মানে মই শুনামতে